হেল্ল' অঁ শুনিছা?
শুনিছো শুনিছো।
অঁহ, তাৰপা পৰীক্ষা খবৰটো কোৱাচোন কেনেকুৱা হ'ল এতিয়া।
পৰীক্ষা ভালে হ'ল আজি।
কিমান মাৰ্কছৰ নো পৰীক্ষা?
চল্লিশ।
চল্লিশ, এতিয়া চল্লিশৰ কিমান পাবা?
ঊনচল্লিশ আঠত্ৰিশ পাব লাগে।
অঁ, পাবা, অঁ এনে প পেপ পেপাৰ খন ভালে আহিছে নে মানে পঢ়ি যোৱা বুজি পোৱা চব আহিছে নে?
অঁ, অঁ, ইজি।
ইজি অঁ, ঠিকে আছে, ভালে হৈছে সিমান পালে ভালহে তেতিয়া প্ৰথম হেৰিয়ৰ পা ভাল হ'লে মানে, পিছৰ হেৰিটো ভাল হয় গম পাইছা নাই?
গম পাইছো।
কাইলে কি আছে?
ফিজিকেল এডুকেশ্যন।
ফিজিকেল ইডুকেশ্যনতটো একদম বন বনাই লিখিব লাগিব। কনষ্ট্ৰাকচন কৰিব লাগিব থোৰোলি সেই কিতাপখন অলপমান পঢ়ি গলেই হ'ল, কিতাপখন থোৰোলি পঢ়া অলপ।
কিতাপৰ পৰা পঢ়োৱাই নাই ভালকে এইকণো।
অ' এই কিতাপখন আছে নাই?
আছে। মা ভাত বনাম বুলি কৈছিলা নহয়? বনালোঁ। এৱা ইউটিউবত চাব লাগিব সেইকিতা।
অ' অকমান চাই দিবা। আজি, কাইলে আছে নেকি পৰীক্ষা?
কাইলে আছে অ'।
উম আৰু লও ইউটিউবত চাবা কেনেকে প্ৰশ্ন কিবা কিবি সেইবোৰ চাব পৰা নহয়। অ' পতাপত হেইকৰি চাই যাবা ধুনীয়াকে পঢ়ি যাবা। সাজি সাজি লিখি থৈ আহিবা বুজা নাই। অকমান কষ্ট কৰি তুমি খেল ধেমালি কিবা কিবোৰ এইবো কি
সেইবিলাকে আহিব, সেইকেইটাই আহিব খেলত।
উম অ'। ভাজি পাৰি খালি প্ৰশ্নটো অকণমান দীঘল কৰিবা যিমান দীঘল হয় সিমান ভাল ফিজিকেল এডুকেছন আমাৰ দিনতো আগতে আছিলে নহয়।
উম উম।
অ' দীঘল কৰিব লাগে।
এ
চব কৰিলে এইবোৰ নম্বৰ নিদিয়ে। নম্বৰতকে বেছিয়ে লিখিব লাগে গম পালা না।
পাইছোঁ, ভাইটিহঁত আছে নাই?
ভাইটি স্কুলৰ পা পোৱাহি নাই নহয় টিউশচন কৰি আহিব।
কেইটাত পাই আহি?
সি কেতিয়াবা আকৌ সোনকালে আহিলে সোনকালে পাই যায় লগাল লগে গাড়ী পেলাই আজি এতিয়া কেইটা বাজিলে
ছ তিনিটা পঁচিছ।
অহ পাবহি হৈছে। কেতিয়াবা চাৰিটা বাজে। আজি আজিহে বৰষুণ যাম সমইট।
ইয়াতো আমি যাওঁতে ছাতি লৈয়ে গৈ আছো গৈছো।
কৰিছিলো তাৰ পা মই বোলো প্ৰাচুৰ্য দাদা হ শনিবাৰে বৰষূণ কান নলে আজি নালাইছোন যাব, কৈছে অ' এতিয়া বোলে কিবা হে পতকে ক্লাছত টেষ্টটো লয় আকৌ বোলে ইম্পৰ্টেণ্ট কিবা পঢ়া পৰীক্ষা যে।
অ'।
ত' ম বোলো যোৱা তেতিয়াহ'লে মনুত দাই থৈ আহিলে গৈ আৰু।
উম, উম।
মনুদাই শুই আছ চাগে আকৌ চাহ খাবলৈ উঠিবই আৰু
হা, হা।
বৰষুণ বোলো এতিয়া নাই।
আমাৰ ইয়াতো নাই জপান হেৰিত মুকলি এই মামা আজি ফুৰিবলৈ গৈছে।
অ, ' অ, '। গম পাও অ শুনিছিলো।
অহ।
মায়েহে কয় মায়ে কৈছিল।
আৰু তুমি মোবাইল মোবাইল টো চাবা। কতো মোবাইল চাবা মোবাইলো চাবা মোবাইল নাচাবা বুলি কোৱা নাই মোবাইলৰ পৰা শিকিবলগীয়াও বহুত কথা থাকে খেলৰ পৰা ধৰি পঢ়া গম পালা নাই।
উম।
আৰু মনোৰঞ্জনৰ কাৰণেও অকমান চাবা কিন্তু পঢ়াটো বজাই ৰাখিবা দেইতো পুতু। তুমি এটা বাৰ বুজ বুজি পোৱা হ'লা আমাৰ মাইনাহে বুজি পোৱা হোৱা নাই কথাটো।
নহয় সম্ বয়সত পাই যাব।
অ তুমি বুজি পোৱা হ'লা এতিয়া তুমি মেট্ৰিকটো পাছ কৰিলা এই কথাটো কৈছো পাৰ হ'লা সেইটো বুজি পোৱা হ'লা আৰু এতিয়া খালি বাবালৈ মাতকে বাবালৈ বেছি ফোন কৰা বুলি কৈছ মায়ে। নিবা মায়ে গালি পাৰে হয় নাই
গাড়ী পাই উল ন
মায়ে মানে এইটোহে নকৰিবি সেইটোহে নকৰিবি সেইবোৰ বাবাই সেইবোৰ কথা নকয় আৰু
হম।
উম। হ হা
ভালল মানে
তাকেহে মায়ে পোৰা এতিয়া আম খাব
অ ঢেৰ লাগিছে
আ আকৌ ওলাইছে বুলি কৈছে আকৌ ওলাইছে সেইটোকথা।
অ শিৱসাগাৰতে লৰা পুতৰ কথাত থিছিলো।
হা।
মই এইবাৰ যাওঁতে ষোল্লটা মান ছিঙিছিলো।
অ, 'অ, ' সেই নফটাকে থাকিলে আৰু ভাল হয় ফাট পকী পেলাই ফাটি যায়গে
এ নহয় পকা পিছত যদি তলত পৰে তেতিয়া ফাটি যায় মানে।
অ' সেইটো কথা
উম
হেৰি অ' পৰিলে পাতি যায়।
আহ
উ পথাৰত এতিয়া পুৰা পানী হৈছে। এতিয়া সেই তোমালোকৰ ফিল্ডত চাগে পানী হৈছে খেল খেলৰ ক্ৰিকেট ফিল্ডত।
তাত পানী নহয় এখন সেনেকুৱা নহয় মানে ওপ যে মাজটোৰ ওপৰত চাইডলৈ শ্লোপ টাইপত আছে বস্তুটো উ
অ' তেতিয়া ছাইডলৈ এনেকে গুচি যায় হয়নে? পানী
উম ৰৈ নথাকে।
উম
টো
এনেই মন্দে নাথাকে হয়নে হেৰি?
নাথাকে অ' সোমবাৰে বন্ধই।
কাইলৈটো আছে চাগে? কাইলৈ কি পৰীক্ষা আছে কাইলৈ এইটো আছে হয় নাই?
ফিজিকেল অ'।
ফিজিকেল তাৰ পিছত এ একেলেথাৰিয়ে আছে নেকি পৰীক্ষা?
এ একেলগে গোটেই সপ্তাহটো খতম কৰি দিব।
অ' আমাৰ পাৰ্চুয্যক লগ পাইছানে নাই পাৰ্চুয্যক।
পাৰ্চুয্যক আজি নাই পোৱা, তহাঁতৰ আকৌ বেলেগতহে চি চি ব্লগত হৈছে আমাৰ আকৌ দি হে।
অ' অ' সেইটো কথা
শিৱ ম আ ন প শিৱ লগক সেই ওপৰত আছিলে মানে ছেকেণ্ড ফ্ল'ৰ নে থাৰ্ড ফ্ল'ৰ
অ' তোমালোকো অকমান পিছলে অহা নাই এই চি ব্লকটোপা
প্ৰথম এবি তাৰপা চি তাৰপিছত দি
দি অ' মোক তা তাই আঁতৰৰ পৰা দেখা দিছিলে এইটো হেৰিটো বুলি সেইফিল প্লাছৰ তাকে বাও ঠিক আছে কাইলে পৰীক্ষালৈ ভালকে পঢ়া
অ' অ' ক
খেলৰ লগতে পঢ়াটো বজাই ৰখা তাৰপা খোৱাটোও বজাই ৰাখিবা দেই খোৱাটো কম নকৰিবা আকৌ জোখতকৈ বেছি কম খালেও বেয়া হ'বতো
অ' অ'
দে
হ'ব
হ'ব। দিয়া বঢ়া।
অঁ।
হ'ব।